হেল্ল'?
অ', কোৱা।
কি খবৰ?
কোৱা-কোৱা শুনি আছোঁ, অ', ভাল, তোমাৰ?
কি খবৰ, অ', আছো-আছো, কি কৰিছা?
ভাল-ভাল, তোমাৰ?
অ', ভাল-ভাল মোৰো ভাল, অ', ময়ো সেই এনে আহ, ব্যস্ত আছা নেকি?
নাই-নাই, কোৱাচোন।
অ', কিবা, এনে অলপ কিবা সুধিম বুলি আহিলোঁ মই।
উম, উম, সুধা, উম, সুধা।
অ', মানে আহ অ‌হ, আমাৰ এয়া সময়ৰ অ', গুৰুত্ব সম্পৰ্কে, তুমি কি কবা?
অ', উম সময় গুৰুত্বৰ বিষয়টো আলোচনা কৰাতো বহুতেই প্ৰয়োজনীয় বুলি মই ভাবো। কাৰণ আজিকালি সময়ে গুৰুত্বতটো বহুত বেছি হৈ পৰিছে।
উম ঠিক, কৈছা ঠিক কৈছা। অ আ প্ৰথমে মোক কোৱা আহ সময় কিয় ইমান মূল্যবান বুলি ধৰ হয় মানে
কাৰন চোৱা কিবা এটা অ কাম যদি মানে সময়ত উম এবাৰ গুচি যায়, তেন্তে সেইটোতো পুনৰ ঘূৰি নাহে সেই সময়তটো। কাৰণ অ ধৰা এক্সজামলো ধৰা, তুমি যদি ধন সম্পত্তিও হেৰুৱালা তাৰপিছত
উম।
কিন্তু সেইটো পুনৰ উপাৰ্জন কৰিব পাৰিবা তুমি। কিন্তু মানে হেৰুৱা সময়বোৰ ঘূৰাই আনিব নোৱাৰে যোনটো মানে তোমাৰ বেয়া দিন বা ভাল দিন ভাল দিনে ধৰা সেইবোৰ আকৌ ঘূৰাই আনিবতো নোৱাৰা ন।
এই সঁচাকৈয়ে সত্য। বহুতো সময়ৰ মূল্য নুবুজি
উম উম। হয় উম বিশেষকৈ চোৱা ছাত্ৰ-ছাত্ৰী ছাত্ৰ-ছাত্ৰীসকলে যদি মানে সময়বোৰ সদ ব্যৱহাৰ নকৰে তেন্তেটো পিছত তেওঁলোকৰ বাবে বহুতেই মানে ডাঙৰ কথা হৈ পৰিব। তেওঁলোকে সমস্যা সমাধান অ সমস্যাৰ সৃষ্টি কৰিব লগা হ'ব, সমস্যাৰ সৃষ্টি হ'ব, তেওঁলোকে সমান সন্মুখীন হ'ব।
উম অ অ তুমি কোৱা সময়ৰ সদ্য ব্যৱহাৰ কেনেকৈ কৰিব পাৰি?
উম। ধৰা প্ৰথমে এটা দৈনিক কাৰ্যসূচী বনাব লাগে হাত এটা ৰুটিন বনাব লাগে।
যে কোন অ কোন সময়ত কোনটো কাম কৰিব আৰু কেতিয়া কৰিব সেইটো আগতে যদি আমি নিৰ্ধাৰণ কৰো কৰো তেন্তেহে সম সময়বোৰ সময়মতে কাম হ'ব আৰু সময়
উম-উম-উম। আৰু অ তুমি অ সময়সূচী মানি চলাটো কিমান জৰুৰী বুলি ভাবা?
উম বহুত জৰুৰী কাৰণ যদি
আমি সময় যদি মানি চলো আৰু তাৰ নিয়ম উম তো তেন্তে অ', সময়ে আমাক, নিয়মীয়া আৰু দায়িত্বশীল কৰি তোলে। যে আমি, তেতিয়া আমি ৰেচপনচিবল মানুহ হৈ পৰিম, যে কোনটো সময়ত আমি কোনটো কাম কৰিছোঁ, আমি সফল হ'ব, সক্ষম হ'ব পাৰোঁ।
উম। অ', ঠিক কৈছা, অ', অ', সফল মানুহবোৰে সময়ক কেনেকৈ ব্যৱহাৰ কৰে, আৰু তুমি কি ক'বা তাক?
উম। অ', এতিয়া চা, সফল লোক মানুহবোৰে এটা প্ৰতিটো মানে, তেওঁলোকৰ যিটো লক্ষ ক্ষ্য আছে যে, এইটো কাম সময়মতে কৰিব, আৰু এইটোত উম, তেওঁলোক পূৰণ হ'ব, সফল হ'ব, তেন্তে তেওঁলোকে, প্ৰতিটো মুহুৰ্তয় সফ মানে সম প্ৰতিটো মুহূৰ্তৰে মূল্য বুজে। আৰু অ', তেওঁলোকে সময়মতে কাম কৰে, আৰু যোনবোৰ অপ্ৰয়োজনীয় কাম, সেইবোৰ কামত মাথা নলগায় মানে, সময় নষ্ট নকৰে।
উম, উম, অ', অ' পঢ়া-শুনাৰ ক্ষেত্ৰত, সময়ৰ ভূমিকা কেনেকুৱা, মানে তুমি কি ক'বা?
উম, উম, পঢ়া-শুনাত, সময়ত বহুতেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ, ধৰা অ', তেওঁলোকে নিয়মিত অধ্যয়ন কৰিলে, কম সময়তে ফল মানে ভাল ফলাফল, পাব বুলি মই ভাবোঁ। যদি, তেওঁলোকে ভালকে সময়ৰ সূচীটো মানি নচলে। তেন্তে, তেওঁলোকে কেনেকে ফল লাভ কৰিব। তেনেকে দায়িত্বশীলো নহ'ব ন, যদি তেওঁলোকে দায়িত -ত্বশিলো নহ'ব সেইটোৱেই।
হম, হম। অ', যদি, কোনোবাই পৰীক্ষাৰ আগদিনালৈ অপেক্ষা কৰে, তেন্তে কি হয়? তুমি কি ক'বা?
অ'।
মানে সময় আছে, সময় আছে, মই পঢ়িম, পঢ়িম বুলি ভাব বিলাকে, সময় আছে, তুমি কি ক'বা?
তেওঁলোকে মেণ্টেলি বহুত প্ৰেচাৰ হ'ব। উম, মানসিক চাপ বৃদ্ধি পায়, উম, উম, আৰু অ', সকলো বিষয় ভালদৰে আয়ো কৰিব নোৱাৰে, মানে এতিয়া ধৰা, সময় আছে, সময় আছে। ত' তেতিয়া যদি, এক্মজাম আহি পায় যায়, পৰীক্ষা আহি পায় যায়, তেতিয়া তেওঁলোকৰ তেতিয়াতো ৰিভিজনো কৰিব নোৱাৰিব, যে পৰীক্ষা আহিয়ে পাই গ'ল ন। ত' কেনেকে ৰিভিজন কৰিব পাৰিব, ত' তেনেকে তেওঁলোকৰ পঢ়া-শুনাও নহ'ব, আৰু তাৰফলত পৰীক্ষাও বেয়া হোৱাৰ এটা চান্স থাকে।
উম, ঠিক কৈছা, আ অ', সময় ব্যৱস্থাপনা শিকিলে জীৱনত কি লাভ হয়, তুমি কি বুলি ভাবা, কি লাভ হ'ব পাৰে?
সময় ব্যৱস্থাপনা শিকিলেতো অ', আমাৰ কামবোৰ, সঠিক ভাৱে সম্পূৰ্ণ হ'ব। আৰু তাৰ, তাৰ ওপৰি আমি আত্মবিশ্বাসো বৃদ্ধি পাম। আৰু আমাৰ জীৱনটো বহুত অধিক- শৃংখলাবদ্ধ হৈ পৰিব, ধৰা উমঁ'- সকলো কাম সময়মতে হ'ব, আমি মানে এটা ৰেচপনচিবল- নাগৰিক হৈ উঠিম বুলি ভাবোঁ।
উমঁ' আহ'- তুমি কোৱা মানে আজিকালি তুমি জানা যে সকলোৱে মোবাইল ব্যৱহাৰ কৰে মোবাইলত এনেই টাইম নষ্ট কৰে। আজিকালি মোবাইল ফোন মোবাইল ফোনে সময় নষ্ট কৰাৰ ক্ষেত্ৰত কিমান প্ৰভাৱ পেলাইছিল? তুমি কি কবা?
উমঁ' বহুত পেলাইছে দেই ধৰা সামাজিক মাধ্যমত- ঘন্টাৰ ধৰি ঘন্টা- সময় ক-কটোৱাটো আজিৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে ন' ধৰা অহ' কিছুমান কাম থা কিলে মানুহে আজিকালি মোবাইল ফোনটোকে চাই থাকে, সামাজিক মাধ্যমতে তেওঁলোকে- ব্যস্ত হৈ পৰে। তাৰ ফলত কামবোৰো- দেৰিও হৈ যায় তো' সেনেকুৱাই।
হুম হুম হুম, ঠিক কৈছা দেই তুমি, অহ' আহ'- তেন্তে ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি তুমি কি কবা? এইটোৰ পৰা কেনেকে ওলাব পাৰি মানে বাচিব পাৰিম?
উমঁ'- ধৰা মোবাইল ফোনটোক কোনখনত ব্যৱহাৰ কৰিলে ভাল- তেনেকুৱা এটা নিৰ্দিষ্ট সময় ধৰি ল'ব লাগে। আৰু মোৰ মতেতো প্ৰয়োজন নোহোৱালৈকে আহ'- যদি প্ৰয়োজন নাই তেন্তে সেই সময়ত ফোন- আঁতৰাই ৰাখিব লাগে, ধৰা মানে- নহ'লে যদি আমি মোবাইল ফোনটোকে চাই থাকো তেন্তটো- সময়বোৰ আমাৰ মানে নষ্ট হ'ব আৰু মানে আমাৰ কামবোৰো নহ'ব। তো' সেইটোয়ে, প্ৰয়োজন নোহোৱা সময়ত ফোনটো আঁতৰাই ৰাখিব লাগে বুলি মই ভাবোঁ।
উমঁ' হুম, উমঁ'।
উমঁ'।
ইতিহাসতো উদাহৰণ দিব পাৰে নে আপুনি কি ক'ব?
হা হা?
ইতিহাসত এনেকুৱা কোনো মহান ব্যক্তিৰ উদাহৰণ দিব পাৰিব নে?
উমঁ' ধৰা বহু মহান বিজ্ঞানী সাহিত্যক আৰু নেতা- নেতা আছে- যোনবোৰে সময়ৰ প্ৰতি অত্যন্ত স-সচেতন আছিল দেই- আগৰ যুগত। তাৰপা তোৰ সেই তেওঁলোকৰ সফলতাৰ অন্যতম কাৰণ আছিল সময়ৰ- সময়টো তেওঁলোকে ভালকে ইউটিলাইজ কৰিছিল ভালকে ব্যৱহাৰ কৰিছিল।
উমঁ' অহ'-অহ'-অহ' উমঁ' অঁ'। অঁ' কি আছিলে এইটো অহ' অলহত তাই সময় নষ্ট কৰাত কিমান ভূমিকা- পালন কৰে তুমি কি ভাবা তুমি কি কবা?
উমঁ' এটা ডা। অলসতাৰ যোনটো এলাহ- সেইটো সময়ৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি মই ভাবোঁ, ধৰা- এলাহ কৰা মানুহে কাম পিছুৱাই ৰাখে। আৰু মানে কামবোৰ সময়মতে নকৰে। যাৰ ফলত সুযোগবোৰো হেৰুৱাব লগা হয়।
অ' হা হা আ মানে কি এনে কয় আজিৰ কাম কাইলৈ নথওঁ, এই কথাটোৰ আহ তাৎপৰ্য্য কি?
উম' উম' ইয়াৰ চোৱা ইয়াৰ অৰ্থ হৈছে যোনবোৰ কাম সময়মতে যদি কম উম' মানে সময়মতে সম্পন্ন কৰি, কৰি ল'ব লাগে। কাম যদি পিছুৱাই থৈ যাওঁ, তেন্তে সমস্যাবোৰ বৃদ্ধি পায় আৰু কামবোৰ
অ হেৰুৱাৰ সুযোগো হে মানে সুযোগো পাওঁ মানে কামবোৰ হেৰুৱাব লগাও হয়।
উম' উম' অ' মই তোমাক শেষত প্ৰ আৰু এটা প্ৰশ্ন সুধো? অ' দৈনন্দিন জীৱনত সময়ৰ মূল্য কেনেকৈ অনুভৱ কৰিব পাৰি?
অ' যোনবোৰ সৰু-সৰু কাম সেইবোৰ সময়মতে কৰাৰ অভ্যাস টো গঢ়ি তুলিলেহে আমাৰ সময়ৰ মূল্য বুজিব পাৰিম। ধৰা উম' যদি মানে আমি সময় নষ্ট নষ্ট কৰোতো, ই ক্ষতিও হ'ব পাৰে, ধৰা লক্ষ্য পূৰণত ব্যৰ্থতা হ'ব পাৰে, তাৰপিছত মেণ্টেলিযোনটো পে তাৰমানে মানসিক চাপ তাৰ পিছত সুযোগ হেৰুৱাও হ'ব পাৰে আৰু জীৱনত পিছপৰা আদি বহুত ক্ষ-ক্ষতি হ'ব পাৰে বুলি মই ভাবোঁ।
অ' অ' ঠিক আছে, ভাল লাগিল দেই ধন্যবাদ।
উম' উম' ঠিক আছে দিয়া।
উম'‌ ঠিক আছে দে।